হেল্ল'।
অ', শুনিছা নাই।
শুনিছোঁ অ', কি কৈছা?
এয়া আছোঁ।
ভাত খালা।
খালোঁ খালোঁ তুমি খাবা নেকি।
মই খালোঁ।
অ'।
মাহেঁত আছে নেকি।
আছে, আছে।
উম ভায়া
আছে চব আছে।
অ'।
আজি আহিবা নে ডিউটিত নে হে বি লা আ সোনকালে হ'ব নে দেৰিকে।
বিতু দা সোনকালে হ'ব চাগে আজি নাযাওঁ নেকি এ ঘৰত। কামো আছে যে বৰসবাহ হ'লেই নহয় কাইলে পৰহিলে দুদিন তোমাক কালি লৈ যাম ইফালে
অ', কাইলৈ আমি অকল লাইনকেহে যাম
লাইন গাড়ীতে যাম বুলি আহিছোঁ অ', বিতুদা নাহে চাগে অফিচত কাম নাই যে মই আহোতে হে লাইনকেইত গুচি আহিম।
উম।
কোনোবা আলহী আছে নেকি।
নাই।
উ মায়ে বস্তু ন অনা নে কি আমাৰ লাইফ ষ্টাইলত
নাই হেৰি আনি আনিবহে আজি
অ', সোমাইছ নে কি আৰু নতুন কোনোবা
নতুন আছে আৰু মানুহ সোমাইছে।
উ তোমাৰ এদিন নাই এ নাই বস্তু এতিয়ালৈকে
আনিলে মানে দিলে মানুহক দিলে অ', বস্ত আইদিয়া আনি এইবাক আক দিলে আকৌ দৰৱ।
আহ লৈ আছে বোটৰক।
অ', আজমাৰ এঘাৰ হাজাৰ টকা ল'লে।
অ', দৰৱ বোৰ দাম আছে হয় নহয়।
উম।
ভাল নে কি দৰভু
দভো ভাল অ এ তোমাৰ বহুত মানে ভাল ব ম বহুত ভাল পাইছে এতিয়া বোলে মিতালী হেৰি হিহা হুহীয়ে এ এ এ নেটৱৰ্ক প্ৰব্লেম হৈ আছে আক কেজমেটিক
হয় আজমাহে
অ
উ চব দৰৱ ইয়াতে লৈছে নে কি
চব দব লৈছো অ এঘাৰ হেজাৰ কিমান টকা লৈছে
এতিয়া এইটো যে কোন তোমালোকৰ যে ব দৰববো যে যেনিবা আনিলো যেনিবা মই হলেও মামিলে হলেও যেনিবা কোনটো কাৰ দৰবত কি কাম কৰে মানে সেইটো তাৰ কোনোবাই কৈ দিয়ে নে কি
এ আমাৰ ওপৰ চাৰজনে কৈ দিয়ে চব তোমাৰ মা মা ওচলে লৈ যাব নহয় চাৰ্জনক যেনিবা লৈ যাবা নহয় কোনোবা তাত অ আক চাৰে সুধিব কি কি প্ৰব্লেম আছে সেইটো প্ৰব্লেমতে দৰববোৰ লিখি লিখি দি থই আহে মানে দববিলাক লৈয়ে যায় লগত।
অ লগত লৈ আহে।
খাই চাবা ভাল দবতো।
কোনটো
দৰববোৰ ভাল বলো মামীক খুৱাই চাবা
অ মই সেই পা বস্তু আনিবলৈ দিওঁতে কি কি আনো জানো চাব লাগিব কলগেট চলগেট আহে নাই হেয়াত? কলগেট বো কিমান দাম আছেনে?
কলগেট বোৰ তোমা দা দামী সস্তীয়া পা দামী চব আছে কোৱালিটি একদম আছে।
অনে নন কিবা কলগেট টা পাই হয় নাই?
অনে নন পায় আকৌ এলিমেন্স পায়। তোমাত ঢেৰি এ দুশ দছ টকালৈকে আছে আউ তোমাৰ চছেভেন্টি ফাইভৰ পা
মোৰ আইডিতহে মই মোলে কলগেট আনিব দিব লাগিব।
তুমি এটা কাম কৰিবা তুমি যে বজা কৰিবা তুমি মামীক সুধি ল'বা দৰৱ খাই নি?
নিহনলি নহয় লিছলিছ খন পোৱা হ'লেহে মানে এপতো দেখোন মোৰ ইয়াত খুন নেখায় কি কি পায় নেপায় মানে লিষ্টখন পাই যোৱা হ'লে
কে এপটো খোল নাই খোৱা নেকি?
এপটো তোমাৰ তাত খোল খালে নে কি?
মোৰ তাত ডিলিট কৰি লিখি থাকিলে।
মই সেইনা খুলিছিলোঁ যে ডিলিট কৰি দিলোঁ আউ খোল খাই দেখোন আকৌ বস্তু চস্তু একো নুলাই অফ হৈ যায় আকৌ লগ কৰিব লাগে
অ তোমাৰতো এটা কাম কৰিবা তুমি আ আহিবা নহয় তেতিয়া খুলি দিবলৈ কম ৰ'বা।
ন খুলিব লাগিব তেনেকে মানে
নহ'লে মই ফোনত চাৰ পৰা শিকি লম মো মবাইলত তাৰ পৰা তোমাক খুলি দিম।
ভাইয়া টোত খুলিছা নে কি অ মাহ টোত
মাটোত নাই খোলা উহু বস্তুবোৰ চাৰে হে আনি দিয়ে বেমাৰক কোন বেমাৰবোৰ সুধি সুধি মানুহবো অক আউ চেম্পু পা ধৰি চব পাই আউ
উম চেম্পুবোৰ কেনেকুৱা জানো।
এটাই ভাল পঁয়ত্ৰিশ টকিয়া এটা পায়, বহুত মজা সেইটো কণ্ডিচনাৰ প্লাছ চেম্পু।
কিমান ডাঙৰ?
এ অকমানি অকমানি মানে যায় আকৌ। মই ইউজ কৰিছোঁ সেইটো।
অ তোমাৰ আকৌ মই সেইদিনা বাথৰুমত সেইটো আৰ চিমহে দেখিলোঁ।
অ আৰ চিমৰও আছে ভিতৰত আছিলে সেইটো পাপাই ইউজ কৰে। তেকাত মই ডাঙৰ নিছিলো মই আ ম কণ্ডিচনাৰ দি মিক্স থাকে দুটা।
ডাঙৰটো কিমান ৱ ওৱান হাড্ৰেডৰ ভিতৰত পাই নাই ডাঙৰ টু হাণ্ড্ৰেডৰ ভিতৰত।
কোনটো ডাঙৰটো? ডাঙৰ পায় টু হাড্ৰেডৰ পায় এটা এটা টু হাণ্ড্ৰেড কিমান টকা পাই জানো?
মই সেই কলগেট এটা চেম অ এটা চেম্পু এটা ল'ম নি মোৰ চেম্পু এটা মানে আনিব হৈ আছে মই সেই অনলাইনত আনো নাই অনলান আনাটো এবাৰ ইউজ নকওঁ বুলি আহিছো মানে এইটো ইমান দাম পাঁচশ চাৰে পাঁচশ দি আনো মই
মই ইয়াৰ চেম্পুটো ভাল ইয় চম্পুটো ল'বা তমি।
ইউজ কৰি চাব লাগিব একবাৰ।
উম আকৌ তুমি হেৰিও লব পাৰা ইয়াৰ পৰা।
আৰু কি আহে তাত।
আৰু কি আছিলে ৰবা পাহৰিলো চাবোন তোমাৰ অৰ্গেনিক চাবোনো পাই নহয়। তাৰ পাই আমাক তাৰ পাই এয়া আৰ চিমৰ চাবোন বোৰতকে আকৌ হেৰি চাবোন বোৰ ভাল আমাৰ ল আকৌ ব চা আহে অ ব আহে খালি খোৱা বস্তু মানে ভাল নাহে খালি। এ এনেকে জলকীয়া গুৰি হালধি
মই সে হেৰি পেহীক দিম বাৰু খালি পেহীয়ে বিকি দিব আনি পেলাই কি কি আনে কাক কি লাগে সো সুধি লৈ পেহীয়ে সুধি ল'ব তিনি হেজাৰ দিম, মোৰ চেলাৰী সোমাই নাই সোমালে দিম।
অ তুমি খালি ঘৰত কি বস্তু ল'বা কৈ ল'বা।
ঘৰলে মই সেই কলগেট এটাই মোলে চেম্পু এটাই ল'ম।
অ ঘৰৰ বস্তু লৈ ল'ব আৰু তাৰ পিছত বাকীবোৰ মায়ে যেনিবা সেই কৰি দিব।
উম আৰু ঘৰৰ বেলেগ কি আহেনো নাহে নহয়।
নাহে নহয় মিতালীয়ে লোৱা কাৰণে মই আই ডি টো খুল খাই গ'ল তেনেকে আকানত দবল তেনেকে মা
অ মিতালীয়ে মানে তোমাৰ সেয়াত ল'লে, এঘাৰ হাজাৰ গোটেই এঘাৰ হাজাৰটো তোমাৰ তাতে গৈছে নেকি?
অ আমাৰ মামা ভাইয়া আমাৰ চবৰে আই ডি তে মাৰি দিলোঁ পাঁচ পাঁচ হাজাৰ তেনেকে মিলাই কৰি।
অ মাক এইকেইদিনৰ সুধিবলৈ ক'বা মই দিম কাইলৈ বা পৰহিলে তেতিয়া।
অ তুমি তুমি আহি পিনে লিষ্টখন কাইলে আহিবা না আমাৰ ঘৰলে। লিষ্টখন ম দে মোৰ
পইচা মিতালীয়ে দিয়ে দিছে সেই মায়ে ভৰিবলগীয়া হোৱা নাই হয় নাই।
নাই।
উ অ মইয়ো তেনেকে দি দিম মায়ে যেনিবা তাৰপিছত কাষ্টমাৰ জনিৰ পৰা লৈ লগা লগ মোক দি দিব পৰা নিচিনা হ'ব।
অ তেনেকুৱা হ'ব তুমি এটা কাম কৰিবা হেৰি মই কাইলে আহিবা নহয় লিষ্টখন মোৰ মোবাইলত খুলি ল'ম আজি এ প
আৰু কাইলৈ তোমালোকৰ ঘৰলে। সোমাবলৈ সময় হয় নহয় জানো নহলে দেওবাৰে থবলৈ আহোতেই সোমাম আৰু সেই কাইলে আকৌ। আকৌ সেই অকণমান বোলো সোনকালে তোমাক লৈ পেলাই যামগৈ বুলিহে কৈছো তোমাক এডোখৰ থৈ যাবলৈ ক'বা।
অ।
পানীত ওলাই আছে মানে সন্ধিয়া চাবগে।
অ তেতিয়াহ'লে সোনকালে যামগে পাৰিম তেতিয়া।
পানীতোলা নাই দেখা নহয়।
নাই দেখা মই মোবাইলত খুলি ল'ম তাৰপিছত তোমাৰ মোবাইলত মই তাইপ কৰি পিনে। খুলি দিমগে তোমালোকৰ ঘৰতে আজি চাৰ আহিব অ আজি চাৰ আহিব টাইমত। তাৰ পাছত মোৰ মোবাইলত খুলি লম।
মই বস্তু আনিবলৈ দিম তেতিয়া মাক সুধিবলৈ ক'বা কাক। কোনে বা লয় নে কি আকৌ তেতিয়া বিকি দিব পাৰিব।
অ মই তেনেকুৱা পেচেণ্ট এটা সেইদিনাখন তুমি কোৱা হলে মিতালীটো আমি পাঁচহাজাৰ তোমাৰ আই দি টোত মাৰি দিব পাৰিলো হেতেন ন পাহৰি গ'লো নহয় তোমাৰ কথা আকৌ
অ এইবাৰ কৈ দিবা লগালগ তেনেকে লগালগ ওলালে মানে মোৰহে। চলিবলৈ থোৱা পইচা কেইটাকে আনিবলৈ আকৌ দি দিব পাৰো যদি লগা লগ পাই যাওঁ মানে।
অ তেনেকে লগা লগ পালেটো তোমাৰ পইচাটো ইউজ কৰিবলৈ দৰকাৰ নাই।
পেহীয়ে ল'ব মোক লাভ চাভ নালাগে মোৰ মূলটোকে দি থাকিলে হৈ যাব যেনিবা তিনি হেজাৰ টকা দিলো। তিনি হাজাৰটো পেহীয়ে মোক দিব তাৰ ওপৰঞ্চি বিকাখিনি পেহীয়ে ল'ব আৰু।
অ তেনেকুৱা পেচেণ্ট এটা ধৰিবলে কম ৰ'বা।
তাৰ পিছত আকৌ হেৰি তেনেকে চলাই থাকিলেও মোৰ একাউণ্টটো চলি থাকিব হয় নাই।
অ চলি থাকিব।
উম। লাভ বিকি পেলাই লাভ পাই নাই মানে দাম যোনটো দামত আনে সেইটোতকে বেছি। যে যোন লিখা দামটোত হে বিকে।
বেছি নাপালে ছাব্বিশশ কিমান টকা পালে দৰব ললে আছে এঘাৰ হাজাৰ টকা। ব কালি তোমাৰ এটা বিক্ৰীছো ছহেজাৰ টকাৰ বস্তু।
উম।
এইটোত তোমাৰ হেৰি টকা পালে এঘাৰশ কিমান টকা পালে।
অ ভালে পাইছে আৰু লগালগ বিকা বস্তু।
উম। সেইদিনাখননৰ কমিশনো টো পোৱাই নাই চাৰে লৈ মানে গোটেই গাল একেলগে লৈ ললে এঘাৰ হাজাৰ টকা। তাতে ক হেৰি মিতা দেউতাক আকৌ বোলে সানে কিনা ৰেটটো ক'ব নোৱাৰে যে।
উম সেইটো ছাৰে দিবহে মানে।
চাৰে দিব মানে মাহ বস্তু আনি দি দিব।
বস্তু আনি পেলাই।
অ।
সেই যোনটো মানে লাভটো মায়ে পাব সেই লাভটো চাৰে বস্তু আনি দিব।
বস্তু আনি দিব নেকি নে উল্টা মায় দিব লাগিবানো অথনি কিবা উল্টা মায়ে দিব লাগিব নেকি বস্তু। তো আগতে আনি থোৱা আছিলে যে।
দৰবোৰ কালি আকৌ আনি দিলে যে দৰৱ ছহেজাৰ টকা সেইটো পইচা দিবলৈ আছে যে। তাত কাটিলে নেকি পত্ৰিশশ টকা টো।
অ।
উম।
তেনেককাে হ'লে বাৰু হেৰি নাই এতিয়া আৰ চি এমতো নানা নেকি?
আছে মাল যাম এই বস্তু কেইটা আ চি এমৰ পৰা আনিম এই আটা সেইবিলাক অ আটা তোমাৰ আকৌ ৰাজমাহ,
ৰাজমাহটো কিমান দাম তাত?
ৰাজমাটো জানো কিমান চাব লাগিব চাই পিনি তোমাক কম ৰ'বা।
ভাল আহেনে?
ভাল আহে অ, কিবা লাগিলে ক'বা আছে মাল যাম।
আৰ চি এম মোৰ আই ডি টো কি হ'ল জানো। ডিলিটে কৰি পেলালো মই এপটো আৰ চি এমৰ।
আছে মোৰ ওচৰত আছে নেকি?
অ মই চাব লাগিব আনিবলগীয়া তেনেকে নাই বাৰু চেম্পুটোও দৰকাৰ হৈ আছিলে চেম্পু টো মই সেয়াৰ পৰা আনিম বুলি কৈছো যে, আকৌ হেৰি কলগেটটো আৰ চিমাৰ পৰা নানো আৰু
নালাগে লবা। আৰ চি এমত তোমাৰ পইণ্ট কেইটা গুচিয়ে যায় এ মাহ বজাৰ নক তোমাৰ আগত পঞজবোৰ গুচিয়ে গ'ল আমাৰ গুচিয়ে গ'ল কি কৰিবা এইবোৰ আৰ চি এমত বজাৰ কৰি নি অ আমাৰ এতিয়া আটাটোৰ কাৰণেহে অকল লাগে এতিয়া আৰ চি এমটো।
আটাটো ইমান বহুত দাম নাই নহয় তাত।
সেইকাৰণে বেছি নলয় বেছি বজাৰতকে বেছি দাম নহয় কিন্তু বস্তুতটো ভাল।
বেলেগৰ আনিবা নেকি ৰেচ নে অকল তোমালোকে আনিবা?
মই অকল আমাৰহে আনিম বেলেগৰ নানো। অ অকল আউ দচ টকাকিয়া চাবোনবোৰ আনিম বিকিবলে দচ ঠিকা চাবনবোৰ ভাল
চাবোন বিক্ৰী হোৱাইে নাই দেখোন, মাই দহ টকীয়া চাৰ্ফ আনি থৈছে হয় নাই। মই কাইলৈ তিনি পেকেট মান লৈ যাব লাগিব ত্ৰিশ টকামান। বেছি পাঁচ পেকেট মান লৈ ল'বা হোন।
অ মই লৈ ল'ম বাৰু পাঁচ পে
মই তোমাক দি দিম অনলাইনত হেৰি মোৰ চাৰ্ফ নাইকিয়া হৈছিলে সেইদিনা মই পেহীক সুধিম সুধিম কে পাহৰি গ'লো, ঘৰলৈ আনি থৈ নে বোলো দিবলৈ আনি থৈছে।
অ একো নাই মই লৈ যাম কালিলৈ পাঁচ পেকেট বাৰু।
অ ডাঙৰটো নাই নহয় আছে জানো ডাঙৰটো আনি থোৱা?
পাৰিলো জান একেহে পৰি কৰিবগে আধা কেজিটোকে চাম ৰবা যদি থাকে আধা কেজিটো লৈ যাম দামতটো একে পৰিব।
ঘৰত আনি থোৱা সৰুকেইটাকে দি দিবা যদি তোমালোকে ইউ
নহয় আধা কেজিটো নহয় আমাৰ ঘৰত আধা কেজিটো যদি আছে আধা কেজিটো লৈ যাম।
অ কিনা দামত দি দিবা মোক, খালি মানে সেই ডাঙৰকেইটা হ'লে মোক খুলি থ'লে বেয়া হৈ যায় যে সেইকাৰণে নলওঁ। মই মেচিনত দিবলৈহে চাৰ্ফটো লাগে।
আধা কেজিটো আছে যদি লাগে। আধা কেজি তিনি পেকেট পৰি মানে যদি লাগে আধা কেজিটো লৈ ল'ব পাৰিবা নহ'লে পাঁচ
আধা কেজিটো কিমান জানো চাবা দামটো ক'বা। নহ'লে পান দহ টকীয়াই লৈ যাম মানে দহ টকীয়াটো মোৰ লোকচান হ'লেও মানে হেৰি নহয়।
আমাৰ এম আৰ পি আছে ছিক্সটি ফাইভ এনেই তোমাৰ ফিফটি ফাইভ নেকি।
অ তেনেকুৱা এটা ল'লেও ল'বা।
উম, চাই ল'ম ৰ'বা, তুমি কোনটো কোৱা ল'ম বাৰু।
দামটো একে হ'লে এনেককে অলপ হেৰি হয় যে, বৈয়ামত ভৰাই থ'ব লাগিব নহ'লে লোকচান হয় মানে গোটেই লদা বান্ধি যায়।
অ' আমাৰ সেইকাৰণে দহ আমি ঘৰত।
দহ টকীয়াতো তোমাৰ খুলি থলেও একো নহয় দুদিন ইউজ হয় আৰু শেষ হৈ থাকে।
ভাল সেইকাৰণ দহ টিকাটো।
দিবলৈ লাগে এনেই চাৰ্ফ মই ইউজ নকৰোঁৱে।
অ'।
মেচিনত দিওঁ যে, সেইকাৰণে লাগে।
অ' মেচিনৰ চাৰ্ফ ল'ব লাগে।
মেচিনত।
ম মেচিনৰ চাৰ্ফ মানে।
মেচিনত চাৰ্ফ পাই নহয় এক্সট্ৰাকে ডিটাৰ্জেন্টো যে সেইটো নোলোৱা নেকি।
অ' লিকুইডটো যোনটো।
অ'।
লিকুইডটো কিমান লয় আজি আৰ চি এমত গ'লে সুধিবা হুন তোমালোকৰ আই দি লৈ আহিবা পইচা পইচা মই দি দিম যিমানটো দাম আই দি মতে, চাবা চোন।
আমাক ফোন মাৰিম কোনটো লাগে ক'বা পাউদাৰ, আৰু লিকুইড, দুটাইে পায়।
লিকুইড, লিকুইডটো ইউজ কৰি চাব পাৰি বাৰু।
অ' এবাৰ কৰি চাব পাৰা, হেৰি আমাৰ এইদুটা লৈ আহিম তোমাক ডিউটিকে হ'ল।
অ', আইডি দামতটো ক'বা কিমানতো হয়, যিকোনো এটা ল'ম যদি দামটো বেছি হয় তেতিয়া মই পাউদাৰটোকে ল'ম মানে বেছি ইউজ কৰা নহয় যে।
অ' তুমি কাপোৰ কিনি চিমান ধোৱা নে সেই ধোৱা নে সেই এনেই হাতেৰে
আকৌ মই হাতে ধুম মেচিনতহে জীনছ চিনছ মানে গোটেই সপ্তাহৰ কাপোৰ খিনি ধুম।
অ' মেচিনত বেয়া হৈ যায় কাপোৰবোৰ।
মেচিনত ধুলে গোটেই চাৰ্টবোৰ উটো মোচু হৈ যায়।